হেল্ল'
অঁ শুনিছা।
আহ।
কি কৰি আছা?
এ চাহ বনাইছো লৈছো।
অ চাহ খাবলৈ হলেই নেকি মই বোলো বহুত দিনৰ মূৰত খবৰ এটা লওঁ তোমাৰ কি খবৰ বোলো ভালেই। অ আমাৰো ভালে দিয়া ঘৰত ভাল এনেই তোমালোক। চবৰে ভালে অ। এতিয়া কেনেকুৱা চলিছে দিন বিলাক।
দিনবোৰ আছে আৰু অ এই এ গৰম আকৌ এই বৰষুণ এই মহ ইমান মানে বৰ। ঘপককে বৰষুণ দিয়ে হয় ন। ৰদ দি থাকিব আকৌ বৰষুণ দিব মহসোপা আহিব জংঘলো
ইমান বৰষুণ হৈছে উম তাকে তোমালোকৰ যে পুখুৰীত মাছ দিছিলা পানীৰ কাৰণে কিবা অসুবিধা হৈছে নে মাছৰ বাৰু ভাল হৈছে ন আমাৰ মানে কি হৈছে জানা ওচৰতে ফিচাৰী এটা আছে মানে তোমাৰ সেইটো মানে কি গাঁৱৰ মানুহখিনিয়ে মানে তোমাৰ চান্দা। পঠাই পেলাই মানে ফিচাৰীটো ধৰি লওক মাছখিনি আনি দিয়ে আৰু। বছৰেকত এবাৰ মাৰে আৰু চবেই ধৰি লও ভগাই লয়। ভগাই লবি আকৌ পইচা উঠাই ধৰিল' ঘৰে পত এশ বা দুশ এনেকে তাত নহয়। কি হৈছে তোমাৰ, পানীটো কমিছিল নেকি মাজতে গৰম মানে, মাছ বিলাকচোন চব মৰিছে, গম পোৱা।
যেতিয়া বেছি তাপ পায়, বেছি ৰ'দ পায়। তেতিয়া, অ' তেতিয়া হেৰি হয়। মানে, হে মাছ বিলাক ওপ মানে কৰ পৰা তাত পায় নে, সিহঁতে পানী তলত লুকাই থাকে হয় নে নাই। এনে পানীৰ তলত লুকাই থাকে। যেতিয়া ওপৰৰ পৰা বহুত তাপ পাব তেতিয়া অ' সেই এতিয়া, বৰষুণ সেইকাৰণে লাগেও। হয়।
অ' সেইটো কাৰণে, নেকি গম পাইছ নে। তোমাৰ এতিয়া ইমান মানে, মাছ বিলাক মৰিছে ইমান কষ্ট কৰি খাদ্য চাদ্য দি থকা যায় ন' কিনি কিনি তোমাৰ। মানে, কি জানা অ' সেইটোয়ে দোকানত চব সাৰৰ বস্তু ন বছৰেকত এদিন ভাল বস্তু খাবলৈ পালেও বহুত ডাঙৰ কথা হয়। এতিয়া মাছ বিলাক ইমান মৰিছে কি কৰিবা! কালি মোক সেই লগৰ এজনীও কৈছে সেইটো কথাকে!
আমাৰ আকৌ মানে, বেছি দ নহয় যে, এই হেৰিত অ' আমাৰ আমি মানে, সোনকালে বহাগ বিহুলে আমাৰ না থাকে। আমি তাৰ আগতে মাৰি খাই দিওঁ। অ' তাৰ আগতে মাৰি খাই দিওঁ আৰু অ' মানে সেই বেছি দিনলে পানী নাথাকে। দ' নহয় যে বেছি!
উম, মানে আমাৰ আকৌ, কি জানানে ৰা খি দিয়ে। কিয় মানে, ধৰি লওক অলপ ডাঙৰ হ'লে চোৱা এতিয়া গাঁৱৰ মানুহ ইমান খিনি হয় সেইটোৱে অ ৰাখিব পাৰে কিন্তু এতিয়া গৰমটো কাৰণেহে অসুবিধাটো হৈছে তোমাৰ আৰু এইকেইদনৰো য ৰদ দিছে। হয় অলপ দিনৰ আগত তোমাৰ কিমান কাৰা আছে।
হয় আকৌ হেৰি দিব লাগে দিয়া মাজে মাজে যে চূণ চূণ চূণ দিব লাগে চূণ দিলে অ মানে চাফাও হয় ভাল হয়। চাফা হয় পুখুৰী অ নহয় নহয় পুখুৰীত দিয়ে মাজে মাজে দিব লাগে, অ! মানে ব্যৱসায় মানে বেছি হেৰি কৰিব বিচাৰি
অ চতিয়া মানে দিয়ে উম উম সেইটো ইমান কথা নাই অ চফা অ সেইটো কিন্তু হয় বীজাণুত যায়গৈ ন চণতো বীজাণু মুক্ত হয় তোমাৰ এনেও নহয় হেৰি কৰিলেও দেখা নাই ই মাৰুম কৰিছিলে যে তেতিয়াও তোমাৰ চোণত পানীতহে তিয়াই থৈ দিব দিয়ে। খেৰ খিনি তেতিয়া তাৰ খেৰৰ বীজাণু এই পিনতো গোছি। চিজাই গৈ যে সেইটো তুমি কৰা নাই ন মই মাজতে কৰিলো নহয় তোমাৰ অলপমান ঘৰতে আনি ইমান মান কোৱা অ কোৱা।
কাইলৈ য়োগা দে আছে যে য়োগা দিৱস কাইলে অ মাতিছে। এই মাতিছে আমাৰ আকৌ আমাৰ আকৌ হেৰি মাতিছে গোট আছে যে আমাৰ আমাৰ গোট মাতিছে অ গোটৰ পৰা মাতি
মানে আমাৰ মানে কি কৈছে ফিল্ডতে মাতিছে তোমাৰ সেই আমাৰ ইয়াত তোন সেই চুইদাৰ পিন্ধিব।
নাই আমাৰ অসমীয়া সাজপাৰ পিন্ধি যাব দিছা চব বোৱাৰী যে অ বোৱাৰী যে তোমালোকৰ আকৌ অক টাউন, নাই তোমালোকৰ এতিয়া টাউন এৰিয়া যে আমাৰ এতিয়া গাও যে হয় অ আমাৰ অসমীয়া সাজপাৰ পিন্ধি যাব দিছে ন পাৰে কিয় নোৱাৰিব। এই মানে বহি বহি কৰা খিনি যোগাসনহে অ সেইখিনি কিয় নোৱাৰিব পাৰিব আমি এতিয়া জিমত কৰা নিচিনটো নালাগে।
অ অ সেইটয়ে সেইটয়ে আমাৰ আকৌ কি কৰিছে জানা। যিমান খিনি গোটৰ মানুহ আছে গোটেইখিনিকে ফিল্ডতে শিকাই আছে এতিয়া মানে ধৰি লওক কাইলৈ ধৰি লওক কৰিব দিব মানুহে আহিব বোলে চাবলৈ বোলে- ভাল হৈছে নে নাই অ অ ভিডিঅ' কৰিব বোলে তেওঁলোকে অ সেইটোৱে এই যে মাজতে যে তোমাৰ যে পইচা দিছিলে যে সেইটো গোটৰ মানুহখিনিকে মাতিছিল ধৰি ল গোটেই খিনি গৈছে আৰু- আত্মসহায় গোট বিলাকৰ আৰু ন অ সেইটোয়ে সেইটোয়ে আমাৰো আছে যে অ যিমান আছে চাকৰিয়াল গোটেই খিনি মাতিছে অ চবকে মাতিছে তোমাৰ আজিকালি চাবা নিশ স্কুলবলাকতো ইমান য়োগা শিক্ষাকে এজন এজন শিক্ষক আহে মাজে মাজে মাজে গম পাইছা নে সেই তিনিমাহ তিনিমাহ কে তোমাৰ লয় হেৰিটো মানে ল'ৰা ছোৱালী খিনি শিকাই থৈ যায় আচলতে ভালো এটা জানানে প্ৰেক্টিচ এটা হৈ থাকে উম, সেইটোয়া শৰীৰটো মানে সুস্থ হৈ থাকিবলৈ তোমাক সেইবিলাক মানে শাৰীৰিক এনে লাগে হয়নে নহয় কোৱাচোন অ সেইটোৱে মানে নিজৰ কাৰণেই লাগে সকলো বিলাক বস্তু আৰু মানে নহলে টো নহয় অ সেইটোৱে ৰেকৰ্ড কোৰিপেলাই মানে সেইটো ওপৰত দিব মানে হেই ৱৰ্ল্ড ৰেকৰ্ড আৰু যিমানখিনি সেইটোয়ে সেইটোয়ে মানে আমাৰ এতিয়া চাবাচোন অসমত কিন্তু কিছুমান বস্তু আগতকে বহুত ভাল হৈ আছে। ন বিহুতো ওপৰত এতিয়া চোৱা চুন বিহুৰ ওপৰত আগতে তেনেকুৱা টো নাছিলে অ, অ সেইটোৱে কিমান ভাল কৰিলে অ কিমান ভাল কৰিলা চুন বিহুতো টোন ছবে বুজি নাপায়। ন এতিয়া চোৱা ইমান এটা ৰেকৰ্ড হৈছে যেতিয়া বহুত বহুত মানুহে হেই বস্তু টো চাইজ বুজি পাইছে যে বিহুটো কেনেকুৱা হয় কেনেকৈ নাচে হয়নে এনেতো আগতে ধৰি লোৱা বিহুৰ বিহু হয়নো এনেকেনো মানুহেনো বুজি পায় ন আৰু ইমানতো বুজিবলৈও চেষ্টা ন আমাৰ অ নাছিলে নাছিলে নাছিলে অসমীয়া মানুহখিনিয়ে জানে উম, অসমীয়া মানুহখিনিয়ে জানে আৰু ৰু অসমীয়া গান গীতা ওলাই তেনেকেইেটো আছিলে হয় এতিয়া আকৌ তোমাৰ মানে বহুত মানুহে গম পোৱা হৈছে বিহুটো কেনেকুৱা কি সেইটোৱে পা ভালো হৈছে ছে দিয়া ন অ যাব লাগিব তোমালোকক এনেই শিকাই আছিলে ন উম শিকাই আছিলে তোমালোকক কি ইউনিফৰ্ম দিছে
ইউনিফৰ্ম মানে আমি হেৰিকে পিন্ধিম আমাৰ চি এল এফৰ ইউনিফৰ্মটো প্ৰথমে দিছ দিছিলে সেইটো সেইযোৰ মানে চবৰে নাই যে। দহ হাজাৰ টকা যে চেক আনিব যাওঁতে যিযোৰ পিন্ধিছিলো, অঁ সেইযোৰকে পিন্ধিম বুলি কৈছো চবে, আমাৰ আকৌ ৰঙা আছিলে, আমাৰ ৰঙা
তোমাৰ অ, অ মুগা মেখেলা অ, তাৰপছত ৰঙা ব্লাউজ, সেনেকে আছিলে আমাৰ, তোমালোকৰ সৈতে একেই ন? আৰু কিছুমানৰ কিন্তু সেউজীয়া আছে দিয়া, সেউজীয়া, অ সেনেকে মানে বহুতৰ বেলেগ বেলেগ দিছিলে যে। আ সেইটো মানে কি জানা এৰিয়া হিচাপত বেলেগ বেলেগ দিছে নেকি বাৰু কাপোৰৰ মানে ৰংটো, অ'।
বেলেগ দিছে। মানে ওপৰৰ খিনি যিখিনি মানে ওপৰৰ যিখিনি চি আৰ পি বা চি এল এফ মানুহ, সেইখিনিয়ে মানে হে কৰাই যায় সেইখিনি
সিহঁতে মানে ৰংটো মানে কৈ দিয়ে আৰু অ' নিজে- নিজে দি দিয়ে। অ ভালেই দিয়া তেনেকুৱা হলেতো
উম মানে পৰি অঁ একে পিন্ধিলে মানে পৰিপাতি দেখিব হয়।
অঁ সেইটোয়ে-সেইটোয়ে আৰু চাবাচোন মানুহ খিনিয়ে যেতিয়া ছিল মানুহখিনিৰ মনত যিটো এটা আনন্দ আছিল সেইটো খিনি বুজিবলগীয়া। অ সেইটো এক কালাৰ চোৱা এক কালাৰ মানে তোমাৰ বহুত খিনি অ একে বহুত ভাল লাগিছিল আৰু চোৱাচোন
চেন্দেলটোত একেই। চল্লিশ হাজাৰ আমি, উম্ কিমান ভাল লাগি
অ' একেবাৰে কি অ কাম কৰি চাও দিয়া সেইটো মতেদি ন সেই কাৰণে সেইটোয়ে তুমি এতিয়া নিজে সেইটো ব্যৱসায় কৰি আছা ন সেইটো কাৰণে মানে কি আমাৰ কাৰণে এটা যে আমাক কিবা এটা দিছে যাৰ মানে জৰিয়তে আমি কিবা এটা ব্যৱসায় কৰিব পাৰিছো ন। সেইটোয়ে- সেইটোয়ে এতিয়া সেইটো ব্যৱসায় দেখাম দেখালে আমাক আকৌ বাকীখিনি দিব ন।
উম, তেতিয়া আকৌ এবাৰ হেৰি আহিব পঁচিশ হাজাৰ আহিব।
যে অসমীয়া মানে ধৰি লওক মহিলাখিনি প্ৰতি যে এই গুৰুত্বটো দিছে সেইটো বহুত এটা ভাল কথা অ বহুত গুৰুত্ব দিছে আচলতে লাগেও চাবাচোন নহয়নে। আৰু এতিয়া চোৱা পঢ়া শুনাৰ ক্ষেত্ৰত কিমান সুবিধা কৰিছে আগতে তোমাৰ বি এ কৰিবলৈ ন তোমাৰ বি এ কৰিবলৈ ইমান টকা খৰচ হয় ন তোমাৰ এতিয়া এডমিচন লবলৈ গলে ইমান টকা লাগে হনেে অ এতিয়া চব ফ্ৰী তোমাৰ চব ফ্ৰী দুখীয়া মানুহখিনিৰ কাৰণে মানে ফ্ৰী কৰিয়ে দিছে তোমাৰ সেইটো এতিয়া বহুত ডাঙৰ কথা
হয়নে পাঁচ হাজাৰ ছয় হাজাৰতো যায়গৈ
অ সেইটো পইচা ক' পৰা দিব হয় নহয় নাথকা মানুহে ক'বা দিব কোৱা পাঁচ ছ হেজাৰ টকা আৰু কিমানে সেইটো কাৰণে নপঢ়া হৈ যায় হয়নে,, আমি পোৱা নাছিলো আমি তেনেকেই পঢ়িছিলো আমি পোৱা নাই দেই
এডমিশনত তথাপিও আৰু পাঁচ হাজাৰৰ তলত এডমিশন নাইেই
আৰু ফৰ্ম ফিলাপ তোমাৰ তিনি হাজাৰ যদি তোমাৰ প্ৰেক্টিকেল ছাবজেক্ট যদি থাকে, অঁ বেছি উম, হেৰী কৰে অঁ দুদিনৰ আগতেও নজনাই নহয় একদম ঠিক মুহুৰ্তত জনাই আগ জানো কিয় তেনে সিহঁতে বাৰু গম নাপায় নেকি হা অ সেইটোয়ে নেকি এনে আচলতে নহয় ছাগ বি চাগ সিহঁতে চাগ একেবাৰে সময়ত আমাক কৈছে
নাজানো আৰু এতিয়া বহুত কিন্তু সেইবিলাক আমি পাৰ কৰিলো ন
কৰিলো ন এতিয়া কিমান সুবিধা চাইকেল স্কুটি উম আৰু এতিয়া আমি যাবলৈ কৰিবলৈ আগতে কিমান অসুবিধা আছিল টুটুমবিলাক নাছিল এতিয়া স্কুটি আছে। চাইকেল বিলাক দিছে ন আমি কিন্তু একো নাপালো সেইটোয়ে বেয়া লাগে ন? তে আচলতে এটা কাৰণে ভালো পাও আৰু মানুহখিনি ভাল হৈছে যেতিয়া ন কিনো আৰু অ সেইটোৱে। অ বেলেগে পাইছে বেলেগৰ সুবিধা হৈছে যেতিয়া হ'ব আমাৰ ভালেই লাগিছে আৰু ন কিনো আৰু সেইটয়ে যে পৰি স্থিতি বিলাক যে আগতকে ভাল হৈছে
আমাৰ আকৌ মই ছোৱালী বোলে মোৰ বাই ভনী সেই ভনী আছে সিহঁতে পাইছে তেনেকুৱাও নহয় আমাৰ যে কোনেও পোৱা নাই
অ সেইটোয়ে আমাৰো নাই আমাৰ ভন্টি সময়তো নাছিল দিয়া বাৰু দিয়া ন পিছত কথা পাতি আছো হ'বনে অ হ'ব দিয়া উ